হেল্ল' অ অ শুনিছো শুনিছো।
শুনিছা ন দিয়া তোমাৰ ভালে খবৰ খাতি ভাল তোমাৰ?
অ ভাল দিয়া, তোমাৰ কোৱা?
মোৰো ভালে আছো ৰবা, বাকী তুমি ভাত চাত
অ খালো দিয়া, তুমি খালাানে?
অ ময়ো খালো ৰবা, আজি তোমাৰ ভাতত কি কি আছিল?
মই তোমাৰ খালো আৰু আহ আমাৰ আছিল আহ ভাত, দালি, আলু পিটিকা আৰু পাপৰ।
হয় হয়। পাপৰ, আলু পিটিকা আৰু দালি ভাত, হয় হয় আজি শনিবাৰ কালি নিৰামিষ খাইছা নেকি?
অ অ নিৰামিষয়ে খালো আৰু তোমাৰ।
আৰু মানে আজি শনিবাৰ ন শনিবাৰ শনিবাৰ, বৃহস্পতিবাৰ আৰু মঙ্গলবাৰে মানে আমি হেৰি কি আছিলে তোমাৰ নিৰামিষে খাওঁ মানে।
অ হয় নেকি?
মঙ এইবোৰ আমি নাখাও মানে, সেইকাৰণে আজি যিহেতু শনিবাৰ আছিল।
অ অ
যি নিৰামিষে খালোঁ আৰু আমি।
অ বাকী কিদিনা বাকী কেইদিন তোমাৰ আৰু সেই তুমি মাংস খা আৰু নে কি?
হুম মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰৰ বাদে বাকী আমাৰ মাংস মাংস মাছ থাকে আৰু কিবা ঘৰত সেনেকুৱা। কোৱা, আৰু যিহেতু এতিয়া আমাৰ কলেজ যাবই হ'ল কালিৰ
অ কালি পা তুমি কেতিয়া যাবা আৰু কলেজটো?
মই কালি তোমাৰ চাৰে বাৰটাৰ বাছখন আছে মোৰ, গুণগুণ বাছখন
অ অ
তাৰপিছত মই কলেজ তোমাৰ চাৰে পাঁচটামানত গৈ পাম আৰু।
অ গধূলি না?
গধূলি গৈ পাম অহ।
ভালে আছে দিয়া।
অ তুমি কি হেৰি কিহত যাবা বুলি ভাবিছা?
মইত কালি নাযাও তোমাৰ পৰহি যাম মই।
অ পৰহি যাবা নেকি?
অ মই পৰহিয়ে ওলাম আৰু মই ৰেল যাত্ৰা কৰি যাম আৰু গম পাইছা।
হয় হয় হয় ৰেইল যাত্ৰা ন মানে তোমাৰ যাত্ৰাটো ৰেলৰ ৰেলেদি হ'ব আৰু
হ'ব আমাৰ যাত্ৰাটো মোৰ মানে
হয় হয় সেয়ে আৰু শুভ শুভ কুখলে আহি পালে হ'ল আৰু
উম সেইটোৱে সেইটোৱে
হয় বাকী তোমাৰ হেৰি পৰিয়াল বৰ্গ চব ঠিক
অ অ চব ভালে আছে তোমাৰ কোৱা
আছে আৰু তোমাৰ এনেই মোক কোৱা জনোৱাচোন মানে তোমাৰ পৰিয়ালত কি কিমানজন মানুহ আছে মানে এতিয়া ঘৰত
আমাৰ পৰিয়াল জল মানে মা দেউতা আছে ভন্টি আছে আৰু মোৰ সৰু ভাইটি এটা আছে
হয় হয় তোমাৰ মানে হেৰি অ গম পাইছো ৰবা তোমাৰ এতিয়া সৰু ভাইটি আৰু সৰু ভন্টি মানে কোনটো শ্ৰেণীত পঢ়ে
আহ এতিয়া মোৰ ভন্টি তোমাৰ টেনত পঢ়ে
মানে দ
অ দশম শ্ৰেণীত পঢ়ে আৰু তোমাৰ মোৰ ভাইটিয়ে তোমাৰ এই
এইটত পঢ়ে ন মানে অষ্টম মোৰো মোৰো ৰ'বা মোৰো মানে পৰিয়ালত তোমাৰ মা দেউতা আৰু ভাইটিয়ে আছে আৰু মই থাকোঁ আৰু মানে মোৰ ভাইটিও তোমাৰ ভাইটিৰ দৰে একেই মানে অষ্টম শ্ৰেণীতে পঢ়ে আৰু
আচ্ছা অষ্টম শলীতে
হয় হয় হয় অষ্টম শ্ৰেণীতে পঢ়ে মোৰ ভাইটিও হয় বাকী তোমাৰ মানে হেৰি কি আছিলে এতিয়াতো যিহেতু তোমাৰ গৰম দিছে আমাৰ জেগাখিনিত আৰু সেইয়াই তোমাৰ এতিয়া মানে কি ভণ্টি আৰু ভাইটিৰ কি তোমাৰ এই হেৰি স্কুল ছুটি মানে কি আছিলে ছুট ছুটি দিছে নে নে গৰমৰ বন্ধ
নাই নাই গৰমতটো বন্ধত দিব বাৰু মানে আমাৰ স্কুলত কি হয় ন আমাৰ ভন্টি যোনটো স্কুলত পঢ়ে এতিয়া তোমাৰ আৰু নেক্সট বছৰ তাৰ এক্সাম আছে পৰীক্ষা আছে তোমাৰ মেট্ৰিক বুলি কয় এটা অ দশম শ্ৰেণীত পঢ়ে তে এতিয়া তাৰ কাৰণে মানে স্কুলৰ পৰা তাক ছু্টি দিয়া নাই গম পাইছা
মানে এই কেইদিনতো মানে ছুটিৰ কেইদিনতো মানে তোমাৰ স্কুলত মানে শ্ৰেণী চলি আছে আৰু ক্লাছোৰ চলি আছে
চলি আছে মানে আৰু বেলেগকে আৰু পঢ়াই আৰু গম পাইছো
অলপমান মানে বেছিকে পঢ়াব ধৰিছে আৰু এইকেইদিন হয়। এইটো বাৰু স্কুলখনে বাৰু বহুত ভাল কামে কৰিছে আৰু
শিক শিক্ষক কেটাও বহুত ভাল আৰু
হয় হয় মানে ছাত্ৰ ছাত্ৰীক যাতে এক্দম মানে ভাল প্ৰদৰ্শন কৰিব পৰীক্ষা বিলাকত সেইকাৰণে আৰু সেইকাৰণে আকৌ পঢ়াই আছে আৰু এতিয়া বেছি কৰি সেয়াই আৰু বাকী তুমিতো মই তোমাৰ ফটোবিলাক পায় পাওঁ আৰু মাজ য'তে মানে এই তোমাৰ হেৰি কি হওক হোৱাটছপত হওক বা ইনষ্টাগ্ৰামত হওক তুমিতো মানে এইকেইদিন কৰ'ৰবাত লগৰ গেইটাৰ লগত জানো তুমি একদিন গৈছিলা ন
অ হয় হয় হয় একলেন গৈছিলো মই
হয় হয় তোমাৰ এক'লেণ্ডত যোৱা ভ্ৰমণটো মানে কেনেকুৱা গ'ল মানে তুমি মোক জনাব পাৰিবা নেকি
অ অ মানে বহুত ভালে আছিল আৰু যিহেতু ইমান গৰম তুমি জানাই তে আমাৰ লগৰ কেইটা মিলি কেনে ভাবিলো আৰু একবাৰ যাও আৰু একলেন
হয় হয়
তে আমি গেলো আৰু তোমাৰ এসপ্তাহ মান হ'বই চাগে
হয় হয় এসপ্তাহ
উম এসপ্তাহ মান হলে
হয় হয় মানে আৰু গৈছিলা কেনেকে তুমি স্কুটিত গৈছিলা নে নে তুমি বাছতে গৈছিলা
আমি স্কুটিতে গৈছিলো। উম দুটা স্কুটি আছিল আমি চাৰিটা লগৰে আছিলো। অ তাতে গিলো আৰু আ তাতে মানে বহুত ভাল ভাল লাগিল আৰু মানে ভাল আৰু তাতে অ ৱাটাৰ শ্লাইডছ বোৰ আছে বহুত
মানে তোমাৰ এই ঝুলনাবোৰ আছে আৰু মানে যৰ পৰা তুমি নামি আহি নামি আহিব পাৰা আৰু হয় এতিয়া মানে তুমি মানে তাতে যে গ'লা যে তুমি একলেণ্ডত তাতে তোমাৰ মানে সোমাওতে পইচা কিমান গৈছিলে তুমি মোক
অ অ অ ঠিক আছে তাতে পইচা তোমাৰ আঠশ পঞ্চাশ টকা কৰি লয় এটা মানুহৰে অ আৰু তোমাৰ মানে তাতে বয়স হিচাপও হয় ঠিক আছে। যেনেকে তোমাৰ সেই হাইটৰ হিচাপত হয়।
অ মানে হাইটৰ মানে যিমান তোমাৰ বেছিকৈ তোমাৰ হেৰি ওখ হ'বা
অ এশ ওখ হোৱাটো ইমান পইচা লয় আৰু ঠিক আছে তাতে মানে আছে আৰু সৰু সৰু সৰু লৰা ছোৱালী কেইটাও আছে। পইচা তোমাৰ তাতে কমকে লয় আৰু ছিক্স ফিফটি বা ছেভেন হাড্ৰেড
হয় মানে ছয়শ পঞ্চাশ সাতশৰ ভিতৰত লয় আৰু সৰু বাচ্ছা বিলাকৰ
লয় আৰু আমাৰ এনে আঠশ পঞ্চাশ আৰু ডাঙৰ মানুহৰ কাৰণে গম পইছা আৰু তোমাৰ সেই কি কয় যদি তুমি ৰবিবাৰে যোৱা।
হয়।
ৰবিবাৰে গ'লে আৰু তোমাৰ তাতে বেছিকে আৰু বাঢ়ি যায় পইচাটো তোমাৰ নশ টকা মান গুচি যায়।
বাপৰে বাপ মানে সিহঁতৰ মানে এই যোনটো ব্যৱসায় কৰিছে আৰু একলেণ্ডৰ মালিক মানে ক'ব গ'লে বহুত লাভজনক
বহুত বহুত লাভজনকে কৰিছে আৰু
হয় হয় মানে এতিয়া তোমাৰ যি এতিয়া তুমি যে তাত তাতে যে ভিতৰত যে যাবা যে সেই মানে পইচা দি কেনে যে তাতে ভিতৰত যোৱাৰ পিছত তুমি চব মানে তাতে যিমানবোৰ তাতে হেৰি আছে আৰু কৰিব লগা কাৰ্য আছে চব কৰিব। কৰা মানে।
অ চব কৰিব পাৰো আৰু। মানে তোমাৰ আ কিছুমান তাতে জোলনা কিটা আছে। সেইটো তুমি মানে একবাৰে ব্যৱহাৰ কৰিব পাৰিবা গম পাইছা।
অ মানে তোমাৰ মানে কেইটামান সেনেকুৱা থাকে মানে তুমি যে। একবাৰ উঠাৰ পিছত আৰু তাতে মানে উঠিব
উম হম হ একবাৰে তুমি ব্যৱহাৰ কৰিব পাৰিবা। আৰু বহুত কেইটাও জোলা আছে তুমি এইটো বাৰে বাৰে জুলিব পাৰিবা আৰু গম পাইছা
হয় হয় আৰু মানে এই পানী পানীবোৰ যে থাকে যে মানে আমাৰ ইংৰাজীত যে এই পুল বুলি যে কয় যে
বুলি কয়
হয় হয় সেই পানীবোৰত মানে তুমি মানে যিমান টাইম তোমাৰ ইচ্ছা আছে সিমান মানে
অ অ সময় মানে দিনটো তুমি দিব পাৰা আৰু তাতে মানে কয় আৰু চবে মানে তাতে যোনটো মালিক জোন আছে। অ সিহঁতে মানে কয় আৰু পাঁচটাৰ আগতে মানে পুলৰ পৰা ওলাই যাব কাৰণে গম পাইছা
অ মানে গধূলি তোমাৰ পাঁচটাৰ আগত
অ পানীৰ পাৰে উলাবলে যাব লাগে। গম পাইছা অ যিহেতু মানে পানীতটো চাফা কৰিব লাগে আৰু তোমাৰ-
হয় হয় মানে অহা দিন দিনবোৰ অহা দিনবোৰৰ কাৰণে মানে পানীতটো যাতে চাফ চাফা কৰে আৰু চাফা থাকে সেইকাৰণে মানে তোমাৰ মালিকে মানে তাত তাতে পাঁচটাৰ আগত পিছত ওলাব দিয়ে পাঁচটাৰ আগতে ওলাই যাব।
হম হুম হম।
হয় আৰু তাতে মোক জনাবাচোন মানে তাতে যোন বিলাক এই খানা চানা যে মানে তোমাৰ দুপৰীয়াৰ যোনটো আহাৰ কৰা তুমি যাই কিনে বা ৰাতিপুৱা যাই কিনে যোন। আহাৰ কৰা তাতে মানে সেইবোৰ কিহে তোমাৰ সাতশ পঞ্চাশ টকাৰ ভিতৰতে মানে থাকে নে। তুমি বেলেগকে খাব লাগে মানে।
অ এইটো তোমাৰ বেলেগকে খাব লাগে। গম পাইছা অ অ তাৰে ভিতৰত মানে নাথাকে। তুমি এইটো বেলেগ কে তোমাক পইচাটো দিব লাগিব আৰু। গম পাইছা আৰু মানে ভালে খানা দিয়ে তাতে বহুত ভালে খানা দিয়ে। উম তুমি অ ন অ হয় হয় আমি মানে ভিতৰতে খানা খালো। আৰু মানে অ কি কয় ৰাতিপুৱা টাইমত আমি নটা মানত ওলাই গৈছিলো ৰাতিপুৱা। তে এনে অ ঘৰৰ পৰা ওলালো আৰু তাৰ পিছত ৰাস্তাতে আমি কিবা প। খাই ললো তে সেইটো খালো। তাৰপিছত আৰু দিনতটো আৰু ভোক লাগি যায় না অলপ।
হয় হয় আৰু আৰু মানে যিহেতু পানীত আছা তোমালোকে বেছিকে ভোক লাগে মানে পানীত থাকিলে মানে।
উম হম হম হয় তে সেইকাৰণে আমি তাতে আৰু। হোটেল আছে ভালে খিনি খানা দিয়ে। এ আমি তাতে ভাত খালো মাংস খালো।
হয় হয়।
অ ভালেই আৰু বহুত ভাল বনাই আৰু গম পাইছা আৰু। মানে বহুত চাফাকেও ৰাখে।
হয় হয় আৰু মানে তাতে তুমি যে ভাত মাংস এইবোৰ যে খালা যে তাতে তুমি। তাতে মানে তোমাৰ কিমান মান পইচা গ'ল মানে খাওঁ।
তাতে তোমাৰ যদি তুমি নিৰামিষ খোৱাত। তোমাৰ এশ নবৈ টকা মান লয়। উম আহ বাহিৰৰ হিচাপ মানে ভিতৰত তোমাৰ। অলপমান পইচাটো বাঢ়ি যায় গম পাইছা।
হয় হয় হয় সেয়াই হয় হয় হয় গম পাইছো অ।
অ তাৰে মই আৰু মাংসতো মাংস ভাত। টো খালো তোমাৰ দুইশ চল্লিশ টকা লৈছিলে।
হয় হয় দুইশ চল্লিশ টকা আৰু এইফালে তোমাৰ হেৰি টিকটত তোমাৰ মানে সাতশ পঞ্চাশ। টকা ললে তোমাৰ মতা মতি তোমাৰ হাজাৰ টকা
হাজাৰ মান টকা যায় আৰু মানে চোৱা না তুমি যদি এনে লগৰ লগত যোৱা। তোমাৰ মানে পোন্ধৰশ টকা ললে আৰু তোমাৰ কাৰণে ভাল আৰু গম পাইছা। অ অ কৰবাত ক'বাতো উৰিয়ে যায় আৰু তোমাৰ সেই তোমাৰ তেলৰ। খৰচা যায় গাড়ীৰ।
হয় হয় গাড়ী তেলৰো খৰচা য মানে তোমাৰ তুমি যদি তুমি যদি এতিয়া যদি ভালকে যদি। হয় তুমি যদি ভালকে যদি এতিয়া যদি। যদি সময়বোৰ মানে গীতা কি আছিলে সময়বোৰ মানে তুমি যদি ভাল। হেৰি কৰিব পাৰ এনজয় কৰিব লাগে। তেতিয়া মানে তোমাৰ পোন্ধৰশ টকা মানত হৈ যায়। হয় নে ভালকে অ অ মানে মইও। মানে মোৰ লগৰ কেইটাৰ কেইজনৰ লগত ভাবি আছো আৰু মানে এতিয়াতো মোৰ কলেজে খুলিল বাৰু। ক'ব গ'লে। তোমাৰ অহা বছৰ মানে যদি মই যদি এই গৰমৰ বন্ধত যদি যাব খোজোঁ। তে মানে সেইকাৰণে মই তোমাৰ পৰা জানি ললো আৰু যে তোমাৰ হেৰি কিছিল বস্তু। সেইবোৰ মানে কেনেকে চলে আৰু তাতে মানে কি কেনেকুৱা কেনেকুৱা। ধৰণৰ মানে বস্তুখিনি আৰু।
হয় হয়।
হয় হয় বাকী তোমাৰ হেৰি কি আছিলে খবৰ খাতিটো এনে ভালে আছে।
নাই নাই বহুত ভাল বহুত ভাল তোমাৰ কোৱা তোমাৰ কেনেকুৱা খবৰকেইটা।
কেইদিন মই যিহেতু ঘৰতে আছিলো। মই ক'ব গ'লে ক'তো মানে মোৰ যোৱাই হোৱা নাই মই যাব ওলাইছিলো কেইটামান জেগাট খালি কি ক'বা আৰু কলেজৰ পৰা মানে ইম ইৰ্ন্টানচিপ দিলে মানে ইয়াতে গুৱাহাটীতে
আচ্ছা
তাৰপছত সেই ইৰ্ন্টানচিপ নামত মোৰ ক'তো যোৱাও নহ'ল আৰু ইৰ্ন্টানচিপটো আমাৰ ভালকে ইমান নহ'ল মানে
অ হোৱা নাই নেকি
অ মানে কেইদিন মান হ'ল মানে কেইদিন মানে মানে তোমাৰ ছয়দিন মান হ'ল আৰু কব গ'লে ছয় দিন মানতে যি শিকিছো শিকিছো আৰু খালি যোনখি সেইকেইদিন গৈছোঁ আৰু সেইকেইদিন কিবা নহয় কিবাটো শিকা হৈছে আৰু মানে মাথাত সোমাইছে আৰু কিবা নহয় কিবা বস্তু
নে ভালে আছে তুমি ইণ্টাৰ্ণশ্বিপো কৰিলা
হয় হয় চাৰ্টিফিকেটখনহে ল'লো আৰু মান
আচ্ছা চাৰ্টিফিকেটখন ল'লা নেকি
হয় মানে চাৰ্টিফিকেটখন এতিয়ালৈকে অহা নাই তোমাৰ মোৰ হাতত খালী মই মানে হেৰি জোনবিলাক বস্তু আমি জমা দিব লাগে অফিচত ধৰিলোৱা যি যি মই শিকিলোঁ লিখি কিনে জমা দিব লাগে ন অফিচত
হু হু হু
সেই কাৰ্যালয় তাৰে হেৰি চৰকাৰী কাৰ্যালয়ত যাই কিনে মই মানে সেইবোলাক বস্তু জমা দি দিলোঁ আৰু তাৰপিছত তাৰে মানুহকেইজনে মোক ক'লে আৰু যে তোমাৰ হেৰি কি আছিলে একমাহ মানৰ ভিতৰত তোমাৰ হেৰি কি আছিলে হাতত মানে মোৰ হাতত চাৰ্টিফিকেটখন আহি যাব আৰু সেইয়াই আৰু কি তোমাৰ লগত কথা পাতি বাৰু মোৰ ভালেই লাগিল বহুখিনি